যা
অ পাইছোঁ পাইছোঁ
হয়
উম ভাত খালা নে নাই মই আছোঁ এনেই তুমি
অ অ মই আছোঁ ৰ'বা ভাত খোৱা নাই ৰ'বা অলপ দেৰি আছে
অ অ অ বাকী বৰষুণ দিছে নে?
অ বৰষুণতটোতো ৰাতিপুৱাৰ পৰা এইকেইদিন আমাৰ ইয়াত বতৰটো মানে একেবাৰে ডাৱৰীয়া হৈ আছে বৰষুণ দি আছে
উম উম আমাৰ ফালে এতিয়া ৰ'দ দিছে আৰু অকমানৰ পিছত আৰু বৰষুণ দিব তেনেকুৱা হৈ আছে
অ হয় হয় এনেকে বৰষুণ দি থাকিলে মানে আমাৰ ইয়াত বহুত দিগদাৰ হয় পানী জমা হৈ যায় ৰাস্তা বিলাকো একদম বোকা হৈ যায় দিগদাৰে হয়
ল'ৰাচৰ চব ভালে বাক্সা ভালে নেকি তোমাৰ ঘৰখন
অ নাই নাই আমাৰ এই গুৱাহাটী মহানগৰ মানুহৰ কথাটো আৰু ক'বই নালাগে বৰষুণ সেইটো সময়ত কৃত্ৰিম বান উম
মানে বিশেষকৈ কৃষকসকলৰ উম মানে বহুত মানে অৱস্থা বেয়া হৈ যায় মানে খেতিৰ হোৱাৰ কাৰণে
হয় হয় বহুত সমস্যা দিয়া সকলো মানুহৰে মানুহৰে মানে সমস্যা হয় আৰু বানপানীত মানে যেতিয়া মানে ঘৰ বিলাক অ মানে বানপানীৰ সময়ত মানে পানী সোমাই ঘৰৰ ভিতৰত ধৰক তেতিয়াতো আৰু গোটেই বস্তু বিলাকতো বেয়া হৈ যায় মানুহ বিলাকো মানে মথাউৰিত শিবিৰত এনেকে থাকিব লগা হয় বহুত কষ্ট
অ অ এনেকুৱা আৰু মুঠতে ক'ব গ'লে যে এ বানপানী হৈছে মানুহৰ মানে একদম খেতি কৰক মানে এটা সেই আৰু সমস্যা
এনেই কৰা উ
তাকেইটো এতিয়া আমাৰ এই মহানগৰীত থাকো যদিও মানে আমি ইমান সমস্যা ভোক কৰিবলগীয়া হয় দহ মিনিট সময় যদি ইয়াত নেৰা নেপেৰা বৰষুণ দিয়ে নহয় তুমি মানে ক'তো যাব নোৱাৰা সকলো ঠাইতে মানে ৰাজপথত পানী হৈ যায় আকৌতো মানে যাব নোৱাৰো তাকো এইবিলাক নলাৰ পানী এইবিলাক আহি যায় ৰাস্তাত অ অ তাৰপিছত গাড়ী গাড়ী বিলাকো বন্ধ হৈ যায় গাড়ী বিলাক যাব নোৱাৰে
তাৰ ফলতো বিশেষকৈ তোমাৰ ল'ৰা ছোৱালী আৰু উম বৃদ্ধ লোকসকলো বহুত মানে এই সমস্যা হয় তেওঁ লগৰ বেমাৰ হয়।
স্কুল কলেজ যাব নোৱাৰে।
স্কুল যাব নোৱাৰে ব বেমাৰ হয় উ
কৰা লোকসকলৰ তো তাৰ আৰু বেছি সমস্যা কাৰণ তেওঁলোকৰ হাজিৰা কৰিব নোৱাৰে গতিকে বহুখিনি সমস্যা হয়।
সমস্যা
উম।
তেনেকুৱা আৰু। মুঠতে এইবোৰ কাৰণে মানে বহুত মানুহৰ মানে বহুত সপোনবোৰ মানে ধ্বংস হৈ যায়। বিশেষ কে মই কলোৱে চোন এই মাত্ৰ যে কৃষকসকলে। তেওঁলোকেতো কিমান কষ্ট কৰে খেতি কৰে ন কিবা এটা কিবা এটা তাৰ পৰা ফল পাম বুলি কিন্তু তেওঁলোক মানে বিচ নিবিচাৰে যে বৰষুণ আহক আহি কিনে মানে আমাৰ খ গোটেই নষ্ট হৈ যাওঁ। কিন্তু মানে বৰ বৰষুণৰ ফলতো কিমান নষ্ট হৈ যায়, কিমান কৃষকৰ সপোন বোৰ ভাঙি যায়। কিবা তেওঁলোকে যি মানে খেতিয়কসকলে মূলত তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰা একমাত্ৰ উপায় হৈছে কৃষি। কৃষিৰ জৰিয়তে মানে তেওঁলোকে তেওঁলোকে মানে নিজৰ মানে জীৱনটো পোহপাল কৰি আহিছে হা। কিন্তু এই বৰষুণ-বৰষুণ দিয়াৰ ফলত এইবোৰ মানে তেওঁলোকৰ বহুত মানে দুখ মানে সুখ পায় আৰু।
তাকেই, তাকোটো মানে খেতিয়কসকলৰ গোটেই বছ বছৰ জুৰি মানে যি খিনি কষ্ট সেইখিনি দি তেওঁলোকে চলিব কিন্তু সেই যদি শস্য সেইখিনি আৰু নষ্ট হৈ যায়, তাতে মানে আৰু তেওঁলোক তাতে মানে তাতকৈ মানে তেওঁলোকৰ জীৱনত দুখ নাই আৰু।
দুখ নাই নাই নাই উম।
এই বানপানী আৰু মানে আজিকালি প্ৰকৃতিৰ মানে ৰূপতটো মানে অকমান স সলনি হৈ গৈছে। আগতে চাহ হয় আগতেতো এনেকুৱা নাই আগত তে এনেকুৱা নাছিল। এই ধৰা আজিকালি এই বছৰটোত ইমান গৰম পৰিছে মানে আগতে টো ইমান গৰম পৰা নাছিল আৰু মানুহ বিলাকে মানে কি কৰিছে আমাৰ এ ইয়াৰে ওচৰে পাজৰে ঠাই বিলাক পাহাৰ বিলাক মানে মই সিদিনা গৈছিলোঁ পাহাৰৰ ফালে, গছ-বন ধ্বংস কৰি দিছে এবাৰে কাটি। ইমান ধুনীয়া-ধুনীয়া ডাঙৰ-ডাঙৰ গছ বিলাক কাটি পেলাইছে।
উম মানে গৰমৰ মূল কাৰণ হৈছে আমাৰ প্ৰকৃতি ধ্বংস কৰে হা মানুহবোৰে মানে প্ৰায় মানে বিশেষকৈ এই বছৰটোত এই বছৰতো মানে গৰম অলপ বেছি। তুমি যদিও সেই মানে মই লক্ষ্যয় কৰিছো মানে এই বছৰটো গৰম বেছি। কিয়নো এইবছৰ বিভিন্ন ধৰণৰ বিভিন্ন ঠাইত, বিভিন্ন জেগাত মানে বিভিন্ন গছ কটা হৈছে হা। তোমাৰ এনে এনেকুৱা আৰু যি যাৰ ফলত মানে মানুহে এতিয়া মানুহে অ কতো কটাৰ সময়ত কিন্তু মানুহে উপলব্ধি কৰা নাছিল হা যে ইমান কিবা আমাৰ ক্ষয়তি হ'ব। তথা গাঁৱৰ চহৰৰ সকলো লোকৰ ক্ষয়তি হ'ব, কিন্তু এতিয়া তেওঁলোকে অনুভৱ কৰিছে যে হয় আমি কিয় গাছ গছবোৰ কাটিছিলোঁ। এতিয়া অনুভৱ কৰিছে না। ঠিক সেন তেনেকুৱা আৰু। যদি ক মানে গ গৰম নপৰিলে যদি যদি আমি এডাল গছ কাটি যদি বা তিনি দুই তিনিটা গছৰ পুলি ৰুই দিলোঁ হয়, মানে সেই একে জেগাতে হা তেতিয়া হ'লেতো মানে গৰম থাকিলোঁ অ বেলেজয় থাকিলোঁ হৈ অ। বেলেঞ্চ হৈ থাকিল কিন্তু তেওঁলোকে তেনেকুৱা কৰা নাই যাৰ
আৰু এতিয়া চাবা মানে কল- কাৰখানা বিলাক মানে হৈয়ে আছে, গাড়ী মটৰৰ পৰা ওলোৱা ধ ধোঁৱা বিলাকতো আছেই আৰু তাৰোপৰি কল কাৰখানাৰ পৰা নিৰ্গত হোৱা ধৰণে এতিয়া এতিয়া ইথানল বনাম বুলি মানে যিবোৰ মানে মই সেইদিনা বৰ্ণিহাটৰ ফালে গৈছিলো, যিটো মানে প্ৰকল্প এ তাত এতিয়া নিৰ্মাণ কৰি আছে ইথানলৰ কাৰণে নে সেইটোৰ পৰা বেছিহে বেছিহে প্ৰদূৰষণ হৈছে মানে গোটেই ঠাইখন মানে একেবাৰে এই ধুৱাই আৱৰি ধৰিছে, গছবোৰ মানে একেবাৰে ধ্বংস কৰি পেলাইছে, মানুহ বিলাকৰো মানে বহুত বিভিন্ন ধৰণৰ কেঞ্চাৰ ৰোগ পৰ্যন্ত হৈছে মানে এইবিলাক চৰকাৰে অলপ মানে চাই চিতি কৰিব লাগে।। কাৰণ চোৱা এতিয়া প্ৰদূষণ ৰোধ কৰিম বুলি ইথানল প্ৰস্তুত কৰোতে আৰু বেছিহে মানে প্ৰদূষণ হৈছে।
বেছি হব ধৰ। আমাৰ আমাৰ ইফালে মানে তেনেকুৱা মানে পৰিস্থিতি হোৱা নাই, যিহেতু আমি মানে উ
হয়।
মানে গাঁৱত বাস কৰো তো, এনেকুৱা হোৱা নাই ক প্ৰথমতে কিন্তু বানপানীয়ে কিছু কিছু ঠাইত আমাৰ ফালে ক্ষতি কৰিছে। তেনেকুৱা আৰু, বানপানীতো আহিলেও আহ সমস্যা এতিয়া মানে সমস্যা বুলি ক'লে মানে, সকলো মানে- মানে ঠাইতে সমস্যা। মানে সকলো বস্তুৰ পৰাৰে সমস্যা দেখা দিয়ে যায়। সেয়ে আৰু মানুহে অলপমান সতৰ্ক হব লাগে বা
মানুহবোৰ সজাগ হব লাগিব। উম, এতিয়া ধৰা মানে কিছুমান পাহাৰ বিলাক খনন কৰি আছে, যাৰ ফলত মানে পানীত টো মানে নামি আহে নামনিৰ ফালে প নামি আহি মানে এনেকৈ বা বান পানী সৃষ্টি কৰে, তাৰ লগতে আকৌ এতিয়া আমাৰ প্র কৃতিখন মানে ইমান মানে ধ্বংস কৰি দিছে কিছুমান মানে লোকে তেওঁলোকৰ মানে স্বাৰ্থৰ বাবে ইমান ডাঙৰ ডাঙৰ গছ গছনিবোৰ কাটি পেলাই, সেইদিনা আমি আমাৰ অ ইয়াৰে ওচৰে পাঁজৰে বিশ্ব পৰিৱেশ দিৱস ৰ দিনা আমি প্ৰায় তিনিশজোপা নাহৰ পুলি ৰোপণ কৰিছোঁ। গতিকে এনেকুৱা ধৰণৰ, এনেকুৱা ধৰণৰ আৰু কাৰ্যসূচীবিলাক কৰি থাকিব লাগিব।
কৰি উম লাগে লাগে মোৰ মতেটো এইটো লাগে। কাৰন অ আজিকালি মানুহটো নিজৰ স্বাৰ্থৰ কাৰণে মানে নিজৰ ব্যস্ততাটো এৰি দিব নোৱাৰে তেওঁলোকে
হয় হয়।
মানে এইবিলাক মানে এইবিলাক কাম কৰিবলৈ তেওঁলোকৰ মানে সময় নাই।
উম উম।
তেনেকুৱা হৈ গৈছে, গতিকে অলপ নিজৰ অলপ নিজৰ লোকচান কৰি টো মানে এদিনৰ কাৰণতো সময় উলিয়াই হলেও তো তুমি দুশ বা এশ ডাল গছৰ পুলি ৰোপন ৰোপন কৰা। তাত তোমালোকে ধৰি কিবা পানী দিয়া, কিবা দিয়া, মানে নিজৰ চ চলাই মিলাই গৈ থকা। কিন্তু নাই মানে তুমি আৰু মই মানে এনেকুৱা কৰিলে কি হব? যদি গাঁৱৰ কোনো নাহে চহৰৰ কোনো মানুহে তোমাৰ লগত মানে নাহে, একলাই একালাইতো কৰিব নোৱাৰি ন।
অ অ তাকেই আৰু এতিয়া চাবা দেই এই মানে আমাৰ দেখিছো মহানগৰীত থকা কিছুমান লোকে মানে কি কৰে তেওঁলোকৰ ঘৰৰ সমস্ত জাবৰ জোথৰ বিলাক মানে পলিথিনত বান্ধি লৈ ৰাতি কোনো নেদেখা ন ন নলাই নৰ্দমা পেলাই দিয়ে। যাৰ ফলত মানে কি হয় বৰষুণৰ পানীটোত, সেই নলাবিলাক জাম হৈ যায়। তাৰ ফলতেইটো পানীটো বেছি হৈছে। ন নলা বিলাকত যদি ধুনীয়াকৈ পানী যাবা পাৰিলে, তেতিয়া সিমান বানপানীৰ সৃষ্টি নহ'ল হয়। যিটো কৃত্ৰিম বান বুলি কোৱা হয়। এই মই ভাবি এনেকুৱা মানুহ বিলাক। মানে কিছুমান এই ভুল বিলাকৰ কাৰণে, এনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্ট হৈছে। গতিকে মানুহ বিলাক অলপমান মানে। সচেতন হ'ব লাগে, আৰু মানে অ' তাকেতো, তাত। তেওঁলোকে মানে এনেকা ভাবিব নালাগে যে, এই মোকটো কোনেও দেখা নাই, হ'ব মই পেলাই দিওঁ। সেইটো কথা নহয়, সেই সমস্যাটো এদিন তেওঁলোকৰো ল'ৰা ছোৱালীৰ লগতো সেইটো মানে বান বানপানীত সম পৰিব, তেওঁলোকও আনকি বানপানী সমস্যাত।
অ' এতিয়াৰ পৰা এতিয়াই এনেকুৱা হৈছে, আৰু তেওঁলোকৰ ল'ৰা ছোৱালী টাইমত কেনেকুৱা হ'ব, মানুহ মানে ওলাই যাব ৰে, অলপমান বৰষুণ দিলে মানে মানুহ বাহিৰত ওলাই যাব নোৱাৰা অৱস্থা হ'ব, আৰু গৰমটোত। টো ক'বই নালাগে, গৰমৰ মানে মানে কি কম আৰু গৰমত। কথা তেনেকুৱা হ'ব, অ' থাকিব নোৱাৰা হৈ আছে, এনে এনেকুৱা যদি আৰু তোমাৰ এনেকুৱা গৰম যদি আৰু বাঢ়ি, বাঢ়ি গৈ অ'।
অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰত মানে। একো ঠাণ্ডাৰ অনুভৱেই নহয়, ঠাণ্ডাৰ কাপোৰ উলিয়াব লগিয়াই নহয়, অ' এই ন নম্বেৱৰলৈকে একোৱেই নাই, খালি সেই তোমাৰ জানুৱাৰী, ডিচেম্বৰ মাহত অকণমান ঠাণ্ডা পৰে। সেইখিনিয়ে আৰু শেষ, আকৌ ফেব্ৰুৱাৰীৰ পা তোমাৰ গৰমেই হ'ল অ'। আগতে কি আছিলে, ছয় মাহ, ছয় মাহ আছিল।
ছয় মাহ, ছয় মাহ, হয়, হয়, ছয় মাহ, ছয় মাহ, আছিল।
তাকেইটো গতিকে। প্ৰকৃতিখন মানে একেবাৰে মই ভাবোঁ, ধ্বংস কৰি পেলাইছে মানুহবিলাকে।
উম' উম' মানুহ মা মানে প্ৰকৃতিৰ ধ্বংস এতিয়া মেইন কাৰণে হৈছে মানুহ।
হয়, হয়।
হয়, তেওঁলোকৰ মানে। সেইটোৱে এতিয়া মানে চব মানে সকলো মানুহে মানে মিলি জুলি ধৰি লওঁ। ধৰি লোৱা মানে প্ৰকৃতিখন যাতে বচাই আৰু মানে তেওঁলোকে নিজৰ স্বা মানে কামবোৰ নকৰে, তাৰমানে ৰোমৰ মতে এডাল গাছ কাট যদি তুমি দুই, তিনিটা ৰুই দিয়া, তেতিয়া কোনো মানে ক কথা নাই হা, তেতিয়া মানে মিলি থাকে, কিন্তু তুমি গছবোৰ কা কাটি আছা তাতে কোনো ধৰণৰ সেই নাই, ৰ'দ পৰিছে, এনে তেনেকুৱা হৈ গৈছে। তাতে আকৌ মানে সেই গৰম বাঢ়িবই তেনেকুৱা ক্ষেত্ৰত, এই মানুহবোলে অলপ। মানুহবোৰে অলপ সাৱধান হৈ চলিব লাগে, তথা প্ৰকৃতিখনৰ অলপমান
উম'।
য'ত মানে সচেতন হৈ চলিব লাগে প্ৰকৃতিৰ লগত, মানে তেনে
মই ভাবো চৰকাৰ প্ৰশাসনৰ ফালৰ পৰাও মানে আৰু ধৰা শিক্ষানুষ্ঠান বিলাকত। মানে ইয়াৰ প্ৰতি অলপমান মানে সজাগতা সভা অনুষ্ঠান এইবিলাক কৰি। তাত মানে ল'ৰা ছোৱালী বিলাকক বুজাবই লাগে, যাতে আমাৰ প্ৰকৃ খন মানে কিমান গুৰুত্বপূৰ্ণ আমাৰ বাবে, গছ গছনি ৰোপন কৰাটো, সেইবোৰ মানে তেতিয়া সৰু ল'ৰা -ছোৱালীক শিকাই দিলে, ডাঙৰ হ'লেও মানে সিহঁতে ধৰা এ এই এনেকুৱা ধৰণৰ। কাম বিলাকৰ পা দূৰত থাকিব, বা আমাৰ প্ৰকৃতিখন মানে বচাবলৈ তেওঁলোকে আগ্ৰহী হ'ব। হয়নে?
উম', উম, ' হয়, হয়, সেইটো কথা হয়, কিন্তু সেয়ে আৰু সকলো মানে। মানে শিক্ষক তথা শিক্ষয়িত্ৰীবোৰ মানে অলপ। ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰাই দিব লাগে। তেওঁলোকৰ তেওঁলোকে যাতে মানে উম তেনেকুৱা আৰু কৰিব লাগে।
হয় হয় বাকী আজি তোমাৰ লগত এই বিষয়ে আলোচনা কৰি মোৰ খুবেই ভালেই লাগিল। আহ প্ৰকৃতি আমাৰ এটা গুৰুত্বপূৰ্ণ বিষয় আমি ইয়াৰ বিষয়ে মানে আগলৈও এনেকৈ
অ আলোচনা কৰিম। উম, উম বাকী ভাত ভাত খালা নে?
অ এতিয়া খাম আৰু।
অ, অ সামৰো ঠিক আছে, ঠিক আছে ধন্যবাদ হা কথা পাতি ভাল লাগিছে। অকে